হেল্ল' অ', কোৱা, কোৱা
মাতটো অকণমান ভালকে দিয়া
কোৱা, শুনিছো।
শুনিছেনে নাই?
অ', শুনিছো কি কৰিছা?
নাই ইয়া, জিম পা ঘৰত গৈ আছোঁ
অ',
ক'ত ঘৰত আছা?
ঘৰত নাই, গছৰ তলত বহি আছো
চব, গছৰ তলতে আছে যে
অ', বহুত ৰ'দ দি আছে ন
জাকে ফোন মাৰো, তাকেই গছৰ তলত
অ', গছৰ তলতে বহি থাকো আৰু, বহুত ৰ'দ
ঘৰত অ', ঘৰত বহুত গৰম
অ', মানে থাকিব। থাক ল গৰম ভাৱে আহি থাকে।
অ', এইটো গোপগোপনি
অ', মানে ভিতৰত বৈ থাক কিবই নহয়, বহুত নাই হোৱা
খোৱাই নাই।
গৰমত কি ভাত খাবা আৰু।
সেইটো হয় বাৰু।
উম, বহুত গৰম আৰু তাতে।
কি ক'বা।
ক'বাত ফুৰিব যাম বুলি ভাবা নাই? নাই আৰু পঢ়ি আছোঁ আহ।
ঘূৰিবলৈ যাম মানে পৰহিলৈ যাম চাগে।
অ', ক'ত যাবা?
পৰহিলৈ তোমাৰ শ্বিলঙত যাম চাগে মই।
শ্বিলঙত।
শ্বিলঙত যাম শ্বিলং, শ্বিলং।
অ', শুনিছোঁ লগৰ লগত যাবা নে অকলে যাবা?
নাই, নাই লগৰ যাব।
অ'।
তুমি?
যাম বুলি ভাবিছোঁ আমিও।
ক'ত যাবা পিছে?
শ্বিলং চাইডে যাম বুলি ভাবিছোঁ ঠাণ্ডা না তাতে।
অ'।
উম, উম।
যাব পাৰিবা আমাৰ লগতে। যাব পাৰিবা বোলো আমাৰ লগতে।
উম, কণ্টেক কৰিবা গ'লে মানে।
মানে আমাৰ ল'ৰা যাব আঠটা ছোৱালী যাব চাৰিজনী।
অ', হয় নেকি।
উম, ছোৱালীলগৰ যাব নহয় আহ অকল লৰাই নহয় মানে ছোৱালীও থাকিব নহয় যাব পাৰিবা।
অ'।
পৰহিলে মানে যাম চাগে।
উম, উম। আৰু তোমালোকৰ ঘৰত কোন, কোন আছে হা।
বতাহ কেনেকুৱা দিছে?
দিছে লাহে, লাহে দি আছে কিন্তু বেছি দিয়া নাই বাৰু মাজে সময় দিয়ে আৰু।
আকৌ ৰখি যায়।
অ', গৰম, গৰম ভাব আহি থাকে আৰু।
উম, ভিতৰতকে বাহিৰতে ভাল বাহিৰত অকণ ঠাণ্ডা, ঠাণ্ডা হাৱা।
অ'। বহুত গৰম আৰু ভিতৰত সোমাব নোৱাৰাই আৰু।
ভিতৰত গোপ গোপনি কিবা।
উম।
পিছে ঘৰত মোৰ পিছে মোৰ ঘৰত মোৰ ভন্টি এজনী আছে তাৰ পিছতে মা, পাপা, মই।
অ'।
তোমাৰ?
মোৰো বাৰু মা আছে পাপা আছে। দাদা এজন আছে বাৰু।
অ', আচ্ছা তুমি।
অ'।
দাদা আছে।
উ, দাই তাত বাহিৰত থাকে বাৰু। বাহিৰত থাকে।
অ' আতছা, ঘৰত এনে মা ভাবা তুমি।
অ'।
মাহঁত ক'ত?
হা?
মাহঁত ক'ত?
ঘৱতে আছে বাৰু। মই এতিয়া গছৰ তলত বি আছোঁ। ভাত বনাই আছে মাহঁতে। উ।
খোৱা বোৱা হ'লনে নাই পিছে কিবা?
হা?
খোৱা বোৱা হ'লনে নাই কিবা?
নাই হোৱা। উহো।
বা গৰম চুততে খাব পৰা নাই নে কি?
হেল্ল'।
তুমি কি নাই পঢ়া নেকি?
অ' নাই মই পঢ়িয়ে আছোঁ। মই এইবাৰ বি এ ফৰ্থ চেমিষ্টাৰ।
অ' হয় নেকি? পঢ়, অ' পঢ়ি আছোঁ বাৰু।
এবাৰ ক্লাছ।
আহ, ছেকেণ্ডিয়ে পঢ়ি আছোঁ।
অ' ছেকেণ ইয়েত আছাঁ।
অ'।
ঠিকে আছে। তোমাক ছেকেণ ইয়ে নিচিনা নালাগে কিন্তু।
উ। কিমানৰ নিচিনা লাগে কোৱাচোন।
আ মিছা নকৌ আ এত, কিবান নিচিনা লাগে মানে, তোমাৰ ডিপিখন চাওঁতে তোমাৰ মেক্সিমাম তুমি টেন পাছ কৰি ইলেভেনত সোমাই আছাঁ মানে এনেকুৱা নিচিনা।
হয় নেকি?
অ' মানে লাগা কথাটোৱে কৈছোঁ হা। তুমি তাতেই যে মই সেটো কোৱা নাই, লাগা কথাটো কৈছোঁ।
অ' ম, মই ইমান ভাবা নাই আৰু তুমি কোৱাটো।
উ।
উ।
ঠিকে আছে এতিয়া ফাইনেল দিবা নে কি?
হ, অ' দিম। এতিয়া গৰম বন্ধ
মেট্ৰিকত ৰিজাল্ট কেনেকুৱা হ'ল?
অ' ভালে হৈছে বাৰু, ইমান ভালো হোৱা নাই আৰু।
অ' মানে কি ক'ব নোৱাৰি নি?
উ। মানে যেনে তেনে গৈছোঁ আৰু ধৰ আৰু।
আ তেওঁ যেনে তেনে মানে, মওতো যেনে তেনে বাৰু তে
আ, উ।
কোৱা আৰু।
তেওঁ ফাৰ্ষ্ট ডিভিজন নে?
ফাৰ্ষ্ট ডিভিজন নহয় ব ছেকেণ্ড ডিভিজন গৈছোঁ আৰু।
অ', মোৰ নিচিনা মানে। অ', তাকে আকৌ ক'বলৈ ইমান হেৰি নে। অ', ময়ো ছেকেণ্ড।
অ', হেল্ল'
অ', কোৱা। হেল্ল' হেল্ল'
কাত খাই গ'ল ছাচোন। হেল্ল'।
হেল্ল'
অ, কোৱা। তোমাৰ মাততো অকমান ফটা ফাটি আহিছে।
অ, নেটৱৰ্কতটো অকমান ইছ্যু হৈ আছে চাগে শুনিছে নে নাই?
শুনিছোঁ এতিয়া কোৱা।
কোৱা তিবা চৰ্দি হৈ আছে নেকি?
নাই হোৱা বাৰু।
অ, তোমাৰ চৰ্দি কিবা মাতটো ভাঙা কিবা ফটা ফাটা নিচিনা লাগিছে।
অ,
অ, পিছে ঘৰ তোমাৰ?
ঘৰ হয় আৰু বাৰু। তোমাৰটো কোৱাচোন প্ৰথম।
মোৰ মোৰ ঘৰ, হেল্ল'
অ, শুনিছো কোৱা।
মোৰ ঘৰ সুধিছেনেে?
অ, তোমাৰ ঘৰে সুধিছোঁ ক'ত।
অ, মোৰ ঘৰ নগাঁও নগাঁও।
নগাঁও নগাঁও।
অ, শুনিছোঁ বাৰু।
তোমাৰ?
তেজপুৰ।
বা যাকেই জাকে ফোন নামৰো তেজপুৰ।
কাৰোবাক কাৰবাক কল কৰা চাগে তুমি?
অ, কৰো মানে লগৰ কেইটামান আছে ন শুনচোন মাৰো শিঙিলা ঘৰো তেজপুৰতে। চব যাকে ফোোনমাৰক তাকে তেজপুৰ।
অ,
বাৰু পিছে ঘূৰি, কাৰ মোৰ? ঠিকেই ঠিকে, তোমাৰ?
উ, ভালে বাৰু মোৰো।
গৰমৰ কাৰণেহে খবৰটো অলপমান বেয়া আৰু।
অ, তোমালোকৰ মা হতৰ?
উম, ভালেই ভালেই। তোমালোকৰ মাহঁতৰ ভাল?
অ, ভালে বাৰু।
যি গৰম পৰিছে? খবৰ ভাল হোৱাটো বেয়া হৈ যায়।
অ, ভালে বুলি ক'ব লাগিব আৰু তেওঁ গৰমতো।
সেইটো হয় বাৰু তেওঁ মানে যিডাল গৰম পৰিছে আৰু। না কিবা খাব পাৰি না কিবা শুব পাৰি।
উম।
হা, মাথা গৰম উঠ গৈছে গৈ।
এতিয়া ঘৰ পালাহে এতিয়া।
হা, হা, হা?
ঘৰ আহি পালা কৈছো এতিয়া।
নাই নাই পোৱাকৈ নাই, এই ৰাস্তাডালত মানে বহুত গৰম।
খোজ কাঢ়ি আহি আছা নেকি?
নাই নাই যোৱা নাই বৰ্তমান, মই মানে জিমতে আছোঁ, জিমত মানে হেই এচি টোৰ তলত ৰহিয়ে আছোঁ।
হয় নেকি?
অ' মোৰ ঘৰত যোৱা নাই, ঘৰত যাব পাৰে মই একদম মানে কৈছোঁ নহয় গৰমত মৰি যাম।
উম, তাতে ইমান ৰ'দ আৰু।
সেইটোৱেই। যাম যাম অকণমান পিছত যাম। আহ
কোৱা আৰু?
কোৱা কোৱা, তেওঁ মানে জোখতকে বেছি গৰম দিছে।
অ'।
তোমালোকৰ ঘৰ মেইন ৰাস্তাৰ ওচৰত নেকি?
হে?
মেইন ৰাস্তাৰ ওচৰত নেকি তোমালোকৰ ঘৰ? অ' আমাৰ ঘৰ যে মেইন ৰাস্তাৰ ওচৰতে, একদম গৰমে খাই মাৰে।
আমাৰ অলপ সোমাব লাগে আৰু।
অ' আচ্ছা, মানে ভিতৰলে?
ভিতৰত আছে অলপ।
আচ্ছা, গাওঁ নেকি?
অ'। তোমালোকৰ মেইন ৰাস্তাটোতে চাগে আৰু।
অ' মেইন ৰাস্তাটো অকনমান মানে হেৰিত আৰু মানে ৰুদটো ন' একদম হেৰি তেতিয়ালৈকে, তাতে মেইন ৰাস্তাত দেখিছা নহয় গছ চছ নাথাকে।
অ' তাতে বহুত ৰ'দ দি থাকে আৰু।
উম, একদম কৈছোঁ নহয়।
আ, অকমান বহু ক'লো ৰ'দে।
অ' সেইটোৱে। মেইন ৰাস্তাতে আৰু গছ ছজ দেখীয়া নেদেখাই চাগে আৰু বিশেষকে। অ' তাৰ ওচৰতে বুলি ক'ব পাৰি।
অ'।
আ, বতাহ দিছে।
হু, অলপ অলপ দি আছে বাৰু, অলপ অলপ দি আছে।
অ' আমাৰ ইয়াতো অকনমান বতাহ দি আছে মজাকে।
অ' তোমালোকেতো এচি ভিতৰত আছা, ৰুমতে আছা বাৰু।
ৰুমতে বাৰু। তেওঁ ওপৰৰ প্ৰায় দেখি থাকে ন'। দিছে বতাহ।
তাকে
চকুটো চাপ মাৰি ধৰিছেগৈ, সিমান ৰ'দ।
হেল্ল' আ, আছে বাৰু। বাইদেউহত বহি আছে। হা, বাইদেউহত বহি আছে, আছে বাইদেউহত বহি আছে কৈছোঁ।
অ', অ'।
অ' হ'ব দিয়া এতিয়া।
উম, হ'ব দিয়া।
অ', অ'।